হেল্ল'
অ' কোৱা।
অ' শুনিছা? তুমি জানে মই আজি তোমালে ফোন কৰিম-কৰিম ভাবি বোলো কৰোঁ এতিয়া।
অ'।
অথনিৰ এ পৰা বোলো ভাবিয়ে আছিলো ফোন এটা কৰোঁ।
ভালে কৰিলা অকলে অ', আমনিও লাগে বেয়া লাগে ন।
আমনিও লাগে অ', তাৰপিছত বোলো মই কথা এটা পাতো বোলো। এই কেতিয়াবা মানে নি নিজে কেতিয়াবা কিছুমান বস্তু বাছি ল'লে ভালো নালাগে, ভালো লাগে। কেতিয়াবা মানে কি হ'ল মোৰ মানে লগৰ এজনী বিয়া আছে।
উম'।
এতিয়া জানানে মোৰ কাপোৰ মানে মই চিলেক্ট কৰি থৈছোঁ দুযোৰ এযোৰ অকমান মানে আকাশী ৰঙৰ আকাশী ৰঙৰ বুলিও নহয়, তেনেকুৱা আৰু নীলা ধৰা, নীলা মানে নীলা নীলাত সৰু-সৰু গুণা আছে। মানে দে আৰু এযোৰ চকলেট ৰঙৰ তাত সেউজীয়া গুনা আছে মানে সেউজীয়া মানে সেউজীয়াও নহয়, এ', এযোৰ একদম দাথ নীলা মানে সৰু গুণা থকা। কাজু আৰু এযোৰ আছে মানে নীলাাটো মানে। আহ', গতিকে সেই নীলা মানে ধৰা, আজিকালি যে এই নীলাৰ নিচিনা এ', হেৰি পিন্ধে নহয় এইটো গোল-গোল অসমীয়া গহনা যে
অ', মণিমণি থকা যে
অহ, সেইডাল চাই আছো সেইডাল বৰ দামো বৰ দাম দোকানৰ পৰা কিনিব নোৱাৰে, অতো এনেইতোতো অ', অজুনডাল একেবাৰে সঁচা হয়, সেইডাল কিনিবলৈ গ'লে তিনি হাজাৰ মান লাগে।
অ', আৰু কেঁচা গহনাৰ দাম বাঢ়িছেতো এতিয়া।
তিনি চাৰিহাজাৰ তিনি চাৰি লাগে মানে মই এটা সৰু অনুমানত তাহে লগাছো জ্বৰ দে কিন্তু ই
হয় কাৰণ মাজতে মই এ জোনবিৰি চাওঁতে কৈছে আঠ হাজাৰ টকা টকা বুলি
অ তেন্তে ভাবাচোন মই ব খুব কময়ে কৈছো অ তাৰ পিছত এডাল মানে মই এতিয়া চাই থৈছো মোবাইলতো একে সাতশ আঠশ মানে মই কি ভাবো গম পোৱা নাই হয় সেইডাল পিন্ধিম সদায় পিন্ধা হব কিন্তু কিন্তু ডেইলিটো তুমি পিন্ধা নাযায ন কেতিয়াবা চিত সেই কাপোৰযোৰ লগতে পিন
পিন্ধা হব আৰু মানে কিছুমান এনেকুৱা থাকে মোবাইলতেই হওঁক বা যিহঁতেই কিনা হওঁক অকমান ঘাম লাগিলে ৰংটো
গুচি যায় গুচি যায় আৰু তুমি কি জানানে মই এ এখন এখন দোকান দোকানৰ পৰা কিনিছিলো এই যে পাটখিলাৰ নিচিনা যে ৰঙা যে এ এইটো কিন্তু অৰিজিনেল নহয় দেই মানে সচাঁটো ন অ ন ন ন এই পাত পাত এখিলা নিচিনা এইটো কি কয় মই না
ডুগ ডুগি
আহ হয় চাগে সেইটো মানে ইমান ভাল নহয় মই কিনিছিলোঁ তুমি বিশ্বাস কৰা চাৰে তিনিশ নে চাৰিশ কিন্তু কোনেও ক'ব নোৱাৰে সেইটো যে
অৰিজিনেল নহয় বুলি কেতিয়াবা কিছুমান বস্তু টো ভালো আহে মানে কি ৰং চং নোযোৱাই
এতিয়া মানে মই সেইখন দোকান সিমান যাওঁতে মোক ক'লে সাতশ বুলি গলে দেই সেয়ে নীলাডাল মই ভাল পি পোৱা নাই মানে এই সাতশ টকা দি কাপোৰো তুমি কিনা আ চিলোৱা পিন্ধা আছে আৰু কাপোৰ কাপোৰযোৰ যিমান দি পেলাই কিনা আৰু তুমি চিলাওতে তাত তকে পাৰিলে বেছিহে যাব তেনেকুৱা ব্লাউজৰ সৈতে কাৰণ তুমি দহি বাতিব লাগে দহি অ আজিকালি বেছি হ'ল দুখ সমান লয় দুশ আঢ়ৈশ আহ গতিকে মানে তুমি গতিকে আকৌ হেৰি চাদৰৰ পু সেয়া লগোৱা আছেই সেইবোৰ কিমান মিলাবা আৰু তাৰ পিছত মই মানে ভাবি আছো এই কিছুমান মানে মই জানানে নিজে যেতিয়া চা চোৱা হয় কেতিয়াবা আকৌ ভাল লাগে কেতিয়াবা বেলেগে চাই দিলেও ভাল লাগে। সেইটো কাৰণে মই বোলো এই তুমি গহনা কিবা তোমাৰ জানা নেকি তুমি মই বোলো সুধোচোন ফোন এটা কৰি পেলাই।
এনেই গহনা মানে কেনেকুৱা পাটৰ নিচিনাটো তো আনিলা বাৰু।
আনিলো সেইটো আছে মানে মোৰ নীলাটো লাগে আৰু তুমি জানানে অ অ মানে মোবাইলত মানে নীলাটো তেনেকুৱা ধৰণৰ পোৱা নাই মানে ধৰা মোক যোনটো লাগে মানে মানে সেই সেই বস্তুতো মানে মই পোৱা নাই আছে তেনেকুৱা বহুত আছে। কিন্তু পোৱা নাই মানে
এ আজিকালি যে ওলাইছে নীলাত মৌ ৰাৰ নিচিনা বা এনেকে জোনবিৰি ঢোলবিৰি টো চবেই
চবেই পিন্ধে অ', অ'।
এনেকে ধৰা হেৰিৰ নিচ নিচিনা মৌৰা চৌৰাৰ নিচিনা চৰাই থকা
অ'।
কেনেকুৱা চাবাচোন।
তে চাব লাগিব তুমিও চাই পেলাই মোক দিবাচোন, তুমিও চাই দিবাচোন বুজানে। আৰু তুমি ভাবাচোন বিয়া এখন বুলি ক'লে কম খৰচ নেকি মানে কইনাজনীয়েতো কিনিব কিনিব, এই বিয়ালে খাবলে যোৱা নিজৰ মানুহখিনি বা লগৰবিলাকো সেইসোপা কম খৰচ কৰিব লাগে নেকি আমি এদিন দুদিনৰ কাৰণে? তুমি ভাবাচোন সিম সিহঁতৰ গিফ্টটোতো সেইটো এক্সট্ৰাই সিহঁতক কি দিম আৰু তুমি কি পিন্ধি যাবা তোমাৰ চেন্দেল যোৰৰ পৰা ধৰি মূৰত খোপা বন্ধা পা ধৰি অ', আমি কাম আছেই।
মেকআপ আৰ্টিষ্ট মাতিলেটো ল'বই পইচা।
ল'বই মই কিন্তু নামাতো দেই আমাৰ তাই মানে অকমান জানে কইনাই মই তাইক কৈছো বোলো তই বেলেগ কৰ নকৰ নাজানো মোক অকমান কৰি দিবি, তেনেকে বুলি কৈছো মানে। মোক অকমান কৰি দিবি। তই কি কৰ নাজানো মোক কৰিব লাগিব কিন্তু তই।
তাই কি ক'লে?
অ', তাই কৈছে অ', কৰিম কৰিম তাই ইমান নাজানে কিন্তু হ'লেও মোত তকে জানে আও তাৰপিছত মানে এতিয়া অ', এই আ আ মোৰ মই আকৌ আইডিয়া থকা ছোৱালী মানে মই। মই জানো অকমান মানে। তাই আকৌ একদম বিপৰীত আছিলে মানে। ছোৱালীজনী না মেক কাপ ভাল পায় না ছোৱালীৰ নিচিনা কাপোৰ পিন্ধে তাই কিন্তু ঘৰৰ চব কাম কৰে। কিন্তু তাই একদম ছোৱালী তহে নিচিনাকে থাকে মানে। লং পেণ্ট পিন্ধে কি মানে লং পেন মানে আমিও পিন্ধো কিবা তাই মানে ল'ৰা নিচিনাকে থাকে ড্ৰেছ পাতি আ যিবিলাক ল'ৰা যিবিলাক ল'ৰা আপো থাকি তাইৰ ল'ৰা মল' লে হলও সেই ল'ৰা হেই পাহে কাপোৰ কিনে। তেনেকুৱা মানে। একদম হোলৌ মোলৌ টিচাৰ্ট এনেকুৱা কিবা কিবি এনেকে পিন্ধে। কিন্তু মানে তাই মেকআপ এ - শিকিবলৈ গৈছিলে, কিন্তু চবতছে জমনি মানে যোনেই মেকআপ শিকাইছিলে এ - এ - মানে যতবিলাক অ - মেকআপ স্কুলৰ পৰা যেতিয়া মেকআপ শিকা যায়, তেওঁলোককতো ভালকে শিকায়। কিন্তু তাৰ যোন খিনি ষ্টুডেন্টৰ পৰা মেক আপ শিকা যায় তেওঁলোকে ভালকে নিশিকাই, গদ্দাৰি কৰে। গদ্দাৰি মানে কি কৰে জানা নাই , এই ধৰা মোৰ ইয়াতে ঘৰ মোৰ - মই - মই ধৰা ইয়া শিকালো মোৰ ওচৰ পাজৰ মানুহখিনিয়েতো আহিব ন। ত' মই মানে ভাবি লম এই ছোৱালী কেইজনীক যদি মই ভালকে শিকাই দিওঁ, কাইলৈ যদি মোতকে বেছি ভালকে পাৰা হৈ যায়, তেতিয়া কি হব? সেনেকে বুলি ভাবি পেলাই মানে তাই কি কৰিলে সেহেতৰ কৰ্চটো আছিলে তিনিমহীয়া
অ'।
তাইক শিকালে এম এ হেৰি এইটো ছয় সাত শিকালে। কিন্তু ছয় সাত মাহত তাইৰ এই চকুটোৱে পাৰ নহলে। চকুটোকে শিকাই থাকিলে। অ', তাৰপিছত মাহৰ একে লাষ্ট পৰীক্ষা লোৱা অলপ আগে আগে এ মুখখন দেখুৱাইছে মানে গতিকে তায়ো কমপ্লিটে নহলে মানে। তাৰ পিছত মানে কি কৰিলে তাই চকু তকু সেইখিনি পাৰ হ'ল, কিন্তু প্ৰডাক্ট খিনি নেদেখুৱাই মেকআপ ব্যৱহাৰ হোৱা বস্তুখিনি। অ' নেদেখুৱাই আৰু মানে কয় আৰু তোমালোকে ভাল ভাল মই ব্ৰাছ আনি দিম। তোমালোকে পইচা দিবা। তাৰপিছত কি কৰিলে বাকী বিলাকে পঁইত্ৰিছ শ দি আনিলে দেই। তাই যেতিয়া নিজে অনলাইন অৰ্ডাৰ কৰি আনিছে, তাই তিনি হাজাৰতে পালে। মানে সেই পইচাটোও লয় মানে সেহেটি।
মানে সেই ইফালৰ পৰাও লয় সিফালৰ
অ' অ' তেনেকুৱা, তেনেকুৱা কৰে মানে। গতিকে মানে দিগদাৰ হৈ যায় অকনমান মানে তাইৰো। তাক ক'ব‌ও নোৱাৰে আৰু নল'লেও বেয়া পায়।
নল'লেও বেয়া পায়।
তাই মানে কৈছে যে মোৰ হাতত এতিয়া পইচা নাই বুলি তাই তেনেকে কয় আৰু যদি মেকআপৰ বস্তু খিনিয়ে নেদেখায় তেন্তে মেকআপ কি শিকিলে নামেই নাজানে সিহঁতি মানে কি কৰে কেতিয়াবা পতককে উলিয়ালে ফটো চটো মাৰি পেলাই থৈ দিয়ে। তেনেকে মানে তেনেকে কৰিতোটো লাভ নাই ন' মেকআপ শিকিলে সেইটো কাৰণে মেকআপ স্কুলত শিকিব লাগে মানে। আৰু যোনে ভালকে শিকায় তেওঁলোকৰ ওচৰত তেওঁলোকৰ ওচৰত শিকিব লাগে এতিয়া তাই মানে লোকচান হৈ গ'ল হ'লেও মানে তাই পাৰা হ'ল আৰু কিন্তু কথাটো কৈছো সেইটো শিকি পেলাই এটাই ভাল হ'ল যেনিবা তাই মানে একেবাৰে আগ্ৰহ নথকা ছোৱালীজনী অকমান জানা হ'ল আও। তেনেকুৱা মানে সেইটো কাৰণে মই তাইক কৈছো মই বোলো হ'ব দে তোৰ বিয়াত তই যি পাৰ' মোক অকমান এনেকে কৰিলেই হ'ল আৰু। কিন্তু মানে মই জানো মানে সিহঁতৰ অ', মিলি থাকিলে মি থাকিলে কি হ'ব তাই বিয়াত মই গৈ পেলাই কামতে লাগিবগে লাগিব। মই বহুত ভালদৰে জানো। মানে তাই মোৰ বহুত ভা ভাল লগৰ আৰু বন্ধু-বান্ধৱী।
কিয় আৰু নিজৰে চখ এটা থাকে ন'।
অ', নিজৰে চ চখটোতো থাকে ন' ছোৱালী মানুহ প্ৰত্যেকৰে থাকে। তুমি কি কৰিবা কি নকৰিবা বিয়াৰ বহুত দিনৰ আগত আগৰ পৰাই জু জা চলিয়ে থাকে। কইনা জনি বাকী খিনি এনেই তেনেকে থাকে।
অহ।
সেইটোৱে আৰু। কথা মই বোলো তোমাক সুধোচোন কাৰণ মোৰ মানে মেকআপৰ মানে মেকআপ মই কৰোঁ। কিন্তু মানে মোক যদি কোনোবাই কয় একদম বহুত ভালকৈ কৰি দে তেতিয়া মোক কৰিব নোৱাৰো মানে বহুত ভালকে অ নিজকে মই কৰিব পাৰ। খালি মই এটা বস্তু বহুত ভালকে জানো। মই আইনাটো বহুত ধুনীয়াকে। এ‍ নহব জানো। সেইটো মানে মই মানে মই ভাল পালো। কি হেৰি য়ক বিপাচা আইলিনা লগাই চা চোন। ওপৰলে কৰি বৰ ধুনীয়া লগাই। তুমি আগতে দেখিছা নে নাজানো। জান দেই মই। তুমি চাবা আগৰ ফটো বিলাকত বহুত।
ওপৰলে অলপমান বেকা কে কৰি পেলাই যে লগাই।
বহুত ধুনীয়া লাগে। মই মানে চাই চাই চাই চাই তেনেকে শিকা হলো মানে আগতে মানে মই আইলনা ইমান লগা ন আইলনা নলগাঁ। লে মুখখন কিবা। বেমাৰী মানুহ কিবা লগা হল। অ তাৰপিছত এতিয়া যেনেকুৱা নাই। আৰু এতিয়া ঘৰতনো আৰু কি আইনিলা লগাই থাকিবা।
আৰু গৰমততো মনো নাযায় এতিয়া এইবোৰ কৰিবলৈ।
উম গৰমটোতো চূড়ান্ত পৰ্যায় গম কি মন যাব তোমাৰ। এককোৱেই উম নেজায়। খাবলৈ ববলৈকে মন ন যোয়। সেইবোৰ ক'ত আৰু বিয়া ঘৰতটো এতিয়া আৰু ভাল জমিব আৰু এয়া কাপোৰে।
অ আৰু মানুহৰ গৰমটো। তে বৰ বেলেগ এটা গৰম আৰু।
ৰভা খন দি দিয়া লগে লগে একদম গৰম ভাৱ আহি যায় ন বতচ এটা নোসোমাই যে তুমি মানে একো কৰিব নোৱাৰি। উপায় নাই আৰু। তাকে মই ভাবিছো। বোৰ কি কৰো কি নকৰো তুমি এটা। কাম কৰিবাচোন। চাই পেলাই মোক।
মই চাই পেলাই দিম দিয়া তোমাক
অ মানে তেতিয়া মই মানে মই তোমাৰ কাপোৰ কেইযোৰোৱা ফটো দিম। তুমি সেইখিনি চাই পেলাই মোক দি দিওঁ। উ উ ঠিক আছে হ'ব দিয়া।